হেল্ল' অ', শুনিছো। ভালনে?
ভালেই, তোমাৰ?
অ', ভালেই, কি কৰি আছা?
এ এনেই শুই আছো, তুমি?
মই এই ভন্টি এজনী বিয়া ফটো অলপ সোমাই আছে তাকে চাই আছোঁ তাই থাক।
অ'। তুমিও মাৰা নে তুমি মাৰা নেকি?
নহয়, নহয় মই আমাৰো কেমেৰামেন কেইজনে মানে মোৰ লেপটপতে ভৰাই দিলে। তাৰ পৰা এতিয়া বিচাৰি আছো মানে কিবা জোৰোণৰ ফটো লাগে কিবা কিবি ঢেৰ মোক দিছে আৰুলি জোৰোণৰ ফটো ফটো লাগে আকৌ কোনোবা মাকে লাডু খুৱাই থকা ফটো লাগে
হ হ!
বিচাৰি ফুছো নাই পোৱা বিচাৰিছ,
ঠিকে আছে। বাকী খোৱা বোৱা হল নাই?
নাই মই। নাই ওলাই গৈছিলো চাহ আৰু খাম আৰু এতিয়া
বতৰ এফালে কেনেকুৱা?
বতৰ বৰষুনিছে আৰু
বৰষুণ দি আছিলে নি?
বৰষুণ দি আছিলে। তোমালোকৰ ফালে কেনেকুৱা বতৰ?
মই এইফালে তোমাৰ আজি দিনত দিছিলে তাৰপিছত আবেলি সময়ৰ পৰা দিয়া নাই এতিয়া আকৌ আহিব চাগে।
তাকে অ বতৰ একো ধৰিবই নোৱাৰা হ'লোঁ বৰ কোনোবাই সময়ত বৰষুণেৰে আকৌ পটককে বৰষুণ এ বহুত পানী আছে।
মাছ চাছ ওলাইছে চাগে? ধৰাই
মাছ ওলাইছে অ
মই ভাত বনালোজ আজি সোনকাল হৈ গ'ল ভাত বন খাবহে লাগে অকণমান দেৰিকৈ আৰু আজি তোমাৰ ভাতকৰেলাও আলু তাতে বুট দি পেলাই ভাজিছোঁ তছ তাৰপিছত দালি বনাইছোঁ।
আত্ছা এই তুমিতো এতিয়া গুৱাহাটীতে থাকা।
অ!
তাত তোমাৰ মাংসটোতো সস্তা হয় না
সস্তা সস্তা!
এ ভাল এই ডাইট দিবলৈ মানে জিম গৈ থকা খিনিৰ কাৰণে,
অ তোমাৰ পঞ্চাছ টক এ মাংস
এ আৰু কি লাগে আৰু ন তুমি যদি বিশ টকা আনা তেতিয়া তোমাৰ এ হাজাৰ হৈ যায়।
অ সেইটো এশ গাম আহি যে
অ সেইটোইটো ন
তোমাৰ ত্ৰিশ টকা মানতো ধুনীয়াকে এটা মানৰ এখা যায় যে
অ সেইটো মই সেইটোকে মানে চিন্তা কৰি থাকো আৰু মানে গুৱাহাটীত থকাখিনি কাৰণে এইটো ভাল আৰু
মোৰ লগৰ এটা মানে, সি থাকে পি জিত। তাৰপিছত মোৰ লগৰ এটা পি জিত থাকে
অ'
সি জিম কৰে
অ'
সেইকাৰণে তাৰপিছত, মানে মাংসটো খাব লাগে নেকি ৰেগুলাৰ, কিবা বুকুচাইদৰ মাংসটো
অ', এই মানে অ, মাং মানে বুকু চাইডৰ মাংসটোত তোমাৰ প্ৰটিনটো বেছি থাকে আৰু জিমলৈ যোৱাখিনিৰ কাৰণে প্ৰটিনটো বহুত মেটাৰ কৰেতো।
অ' তাৰপিছত তোমাৰ সেই সি ত্ৰিছ টকা ত্ৰিছ টকা এনে।
প্ৰতি সাজত নে কি?
সাজত নহয় সদায় মানে ৰাতিলেলৈ
অ' সেইটোৱে মানে ভাল আৰু তেনেকেই ময়ো সেইটোকে ভাবি থাকো গুৱাহাটীত থকাতেন ভাল আছিলে।
তাৰ ত্ৰিশ টকা, ত্ৰিশ টকা, আনে নহয়, তাৰ বেপাৰীটোক কি বুলি কয় জানা নে নাই?
কি কয়?
বেপাৰীটোৱে সোধে সদায় তুমি ত্ৰিছ টকা, ত্ৰিছ টকা নিয়া, সি কিয় ককুৰ এটা পুহিছোঁ বোলে, এতিয়া সৰু হৈ আছে।
আহ। সেয়া, এ মানে কি পাচলি এটা যি দাম
এই সেইটোৱেই। এ মাছৰো দাম গম, গম পোৱা নে নাই?
গুৱাহাটীত নে?
অহ।
মাছ কেনেকুৱা?
মানে তোমাৰ এই যে ৰূপচন্দা কিবা কিবি যে চালানি মানে সেইখিনি মাছ কিনি যে।
অ', অ'।
সেইখিনিও তোমাৰ কেজি এশ আশী টকা দুশ টকা তেনেকুৱা হয়।
এ বহুত, আমাৰ ইয়াতকে দেখোন বহুত কম।
কমেই, আৰু শাক পাচলিও দাম কম ইয়াত, ক'বলৈ গ'লে।
মই আকৌ পাচলি দাম বেছি বুলিহে ভাবি আছিলো, তাত।
তোমাৰ বেছি মানে আৰু কেনেকুৱা, এতিয়া আমাৰ তাত বোলে শুনিছোঁ, বিলাহী কেজি হেৰি টকা হৈ আছে, আশী টকা নে কিমান।
অ'
আমাৰ ইয়াত ষাঠি টকা।
অ, আচ্ছা।
তুমি মানে ইয়াত এনেকুৱা এটা সুবিধা হয় আৰু তুমি এতিয়া ওলাই গ'লে বিচাৰি গ'লে মানে, দছ টকাটো ঢেঁকীয়া এমুঠি পাবা ডাঙৰকে।
কান বেছি ন?
অ', মানে ইয়াত এভেইলেবোল বস্তু, মানে ঢেৰ আছে।
অ', কিন্তু, কিন্তু কিন্তু তোমাৰ এই গাঁৱৰ নিচিনা জোনটো সতেজ, সেইটো তুমি নাপ
অ', সেই, সেইটো নাপায়, সেইটো নাপায়।
টোৱেই অসুবিধা।
তোমাৰ ধৰি লোৱা, যদি তুমি জিকা-চিকা কিবা আনা, তেতিয়াহ'লে থৈ দিলে মানে শুকাই যাব, কিবা হ'ব গেলি যাব, দু দিন থৈ দিলে তেনেকুৱা, মানে ফ্ৰিজৰ পৰা উলিয়াই দিয়ে যে। আইচৰপা, আনি লগত লগত নে বেয়া হৈ যায়, সেইটোৱে দিগদাৰ আৰু।
অ', বুজিছোঁ অ'।
মই পৰহি দিনা তোমাৰ আনিছিলো দাংবদি।
অহ।
তাৰপিছত আজিলৈ মই নেখালোঁ, পৰহিদিনা মানে ৰাতি আনিছিলোঁ। সেইদিনা সেইদিনা, মাংস আনিলো, সেইদিনা নাখালোঁ, তাৰপিছত কালি মই খিঁচিৰি বনালোঁ, খাবলৈ মন নহ'লে দাংবদি নাখালোঁ।
অহ।
তাৰপিছত আজি তোমাৰ গোটেই ৰঙা ৰঙা হৈ শুকাই গ'ল একেবাৰে।
অ', এই নষ্ট হৈ যায় পটককে।
এ নষ্ট হৈ যায়।
বাকী এনেই ৰুমত তুমি অকলে থাক নে নে লগত কোনোবা থাকে?
অকলে অকলে।
অ' অকলে থাকিলে এলাৰ্ম নালাগে নে বনাবলে?
বনাবলৈ লাল নাই, বনাই ভাল পাওঁ, ধুই বেয়া পাওঁ।
হয় বাৰু। আৰু আৰু লৰা মানুহৰ এটা বনাওতে বহুত বাচন লাগে। নহয়।
অ'। সেইকাৰণে দেউতাই মোক কুকাৰ দু কেৰাহী দুখন। চব দুটা দুটা দিছে।
অ' অ' এই মাইকী মানুহৰ ভাল মাইকী পটককে মেনেজ কৰিব পাৰে আৰু কম বাচন বৰ্তনতে কাম খিনি হৈ যায়।
অ', ঢেৰ বাচন লেতেৰা হয় আমি কৰিলে।
আমি কৰিলে তোমাৰ এ ভাজি এখন বনাওঁতে এটা, আকৌ বেলেগ দালি এখন বনাওঁতে বেলেগ এটা গ'ল আমাৰ তেনেকুৱা হয়। এতিয়া, মই কেতিয়াবা ঘৰত অকলে থাকোতে বনাওতে মই পাওঁ নহয়
হে!
তোমাৰ এতিয়া মই এ তোমাৰ এই মই এতিয়া ধৰি লোৱা ভাতকেৰেলা ভাজি এটা বনাওতে কুটিলো এটাত, কিবা ধুলো এটাত এনেকে মানে ধেৰ লেতিয়াই দিওঁ।
তাৰপিছত এ ভাত কেৰেলা ভাজিটো তোমাৰ হেতা এখনে ভাজিলা, তাৰপিছত আকৌ দালিটোও বেলেগ এটা
অ', অ', হেইবোৰে আও।
গম পাইছো মই আজিলৈকে গুৱাহাটীত থকা দুবছৰ আহিলে মই এই যে চাকু যে সেইখন ব্যৱহাৰ কৰিব পোৱা নাই আকৌ।
অ সাকু
মই
এই এই মইতটো তোমাৰ এতিয়া মোৰ দেখোন বিশ বছৰ পাৰ হৈ গ'ল মই এই কটাৰীয়ে ব্যৱহাৰ কৰি আছো চাকু আজিলাকে ব্যৱহাৰ কৰা নাই।
অ ভাল নালাগে কিবা।
অ ত তোৰ ধৰিবলে ভাল নহয়।
অঁ কটায়য়ে ভাল আমাৰ কাৰণে
কটায়ে ঠিক আছে, চব কাম হৈ যায়। হেল্ল'
হেল্ল
অঁ
শুনি অঁ শুনিছো অ বিছনা তলতে ডাঙৰ শিল এটা ভৰাই থৈ দে, থৈছু।
কেলে?
কটাৰী চটাৰী কটাৰী এখন আছে, দা এখন আছে কেতিয়াবা উলিয়াই উলিয়াই ধৰাও।
অঁ অঁ সেইটো কাৰণে।
মানে কটাৰীখন এনেকুৱা হৈ যায় তোমাৰ- বা বহুত দিন ব্যৱহাৰ নকৰো নহয়, বহুত দিন ব্যৱহাৰ নকৰো তিনি চাৰিদিন ব্যৱহাৰ নকৰো নহয় একেবাৰে ধাৰ নাইকিয়া হৈ গল।
অ অ হয় বাৰু তেনেকুৱা। তোমাৰ কি বৰষুণ দি আছে নেকি?
আমাৰ এইফালে বৰষুণ নাই দিয়া এতিয়া।
অ তেতিয়া ফেনৰ মাতহে নেকি ওলাই শুনি আছো আৰু ইমান বেছি নহয় সৰু সৰু।
অঁ এই ফেনখন লাগি আছে।
অ তোমাৰ এনে হেৰি পাহাৰতে নহয় জানো তোমাৰ ৰুম।
মোৰ ডিজিটাৰ নিচিনাকে উঠিব নালাগে মোৰ সমানতে।
অ' অ' তেনেহলে ভাল। এই ইয়াৰ ভাগৰ উঠা নমাত কষ্ট আছে।
কষ্ট আছে, কষ্ট আছে। মই তাৰ ৰুমলে তাৰ বেমাৰ হ'লেও খবৰ ল'বলৈ নেযাওঁ। সি সি বেয়া নাপায় সেইটো, সি বেয়া নাপায় সেইটো। মই কওঁ যে লাগিলে মই ওৱান জিৰ'এইট মাতি দিওঁ বোলো, এই পাহাৰখন নুঠোংগে।
অহ'।
এই সি হাহে।
আজি গৈছিলো তাৰ গুইলে।
তাৰপিছত?
সি আহিলে নহয় এ হেৰি কথা চথা পাতিলো এনে ভাল হৈ আছে বাৰু সি আজি এনেই
মোবাইলটো অফ কৰি থৈ দিছে যে কি হ'ল
জানো নাহতো গেম চেম খেলি আছে
মোবাইলটো অফ কৰি থৈ দিছে ৰাতিপুৱাৰ পৰাই ফোন কৰিছে
আহ খুুলিলেই চাগে ই
নাই উম আহে নহয় এনেকে সেই জিঅ' মানে খুলিলে এনেকে আহি যায় যে
অহা নাই নি অ সেয়া এ মানুহ সিহঁতোখৰত ভৰ্তি আজি ইজনৰ পিছত সিজন সিজনৰ পিছত সিজন তাৰ ভকৰ খবৰ লবলে
অহ
মই তাৰ পৰা মই আজি যাওঁ এই অকণমান গাটো দুপৰীয়া সময়ত ভাল পাইছিলো তেতিয়া গৈ আহিলো বাৰু পাছৰবা
ভালে কৰিলা
উম সি বেটাৰী দেখোন মেকবুক এটাই আৰু আচুস্তাফ এটাই লৈ আহিছে
তাকে সিহে জানে এতিয়া কি কৰিলে কিনিলে নে কি কৰিলে মই নাজানিম না
আ গানো বাই
মেট বুকো লৈ গৈছে নি
ন একবোৰ এটা লৈ আহিছে
অ
এয়া বাকী এতিয়া তুমি কিবা কামন লাগি আছা নেকি
আমন মানে ৰুমৰ কামেই নে বেলেগ কিবা
এনে বেলেগ কিবা ইনকাম কৰিবলৈ
নাই অ একোৱেই নাই কোনোফালে
হয় ব এটা সময়ত কৰিলা নহয়
এবাৰ সময়ত কৰিলো কৰিলেো মানে বেছি নহয় আৰু খুব কম মানে একেবাৰে কম আৰু তোমাৰ ধৰি লোৱা কেনেকুৱা আৰু টোটেল যেনিবা ধৰি লোৱা দহ দিন পোন্ধৰ দিন তেনেকুৱা আৰু
আহ মোক মোৰ তেনেকুৱাই বাৰু অ
বৰ বেছি হেৰি কৰা নাই মানে ইহঁতকতে
উম
পইচা পাতিও ইমান উলিয়াব নোৱাৰিলো ক বাৰ
এ নহয় নিজে চলি থাকিবলৈ হলেই হ'ল আৰু তোক তাতকে কেচ নাই সিমান
ইনকাম মানে তোমাৰ কি আৰু ইক জীৱনত প্ৰথম তোমাৰ হ ছেকেণ্ডৰী দি পেলাই বন্ধ আছিলে যে তিনিমাহ
অ
তেতিয়া মিস্ত্ৰী এটাৰ লগত যোগালি কৰিছিলোঁ
আহ চাৰিশ টকা হাজিয়ৰা
অ', বাৰ হেজাৰ টকা পাইছিলো এমাহত।
মই হেৰিয়াত, মই তোমাৰ প্ৰথমতে হেৰি কৰিছিলোঁ, এই মি-মিছ'ত ডেলিভাৰী বয়।
অ'।
অ', নহয়। একদম প্ৰথমতে কেটাৰিং কৰিছিলো। গাঁৱৰে তোমাৰ লৰা কেইজনমান গোট খাই পেলাই।
কেটাইং, অ'।
কেটাৰিং কৰি উলিয়ালো অলপমান, তাৰপিছতে কেটাৰিংটো এতিয়াও কৰি থাকোঁ।
কেটাৰিং ময়ো গৈছো। মই তিনিখন মান বিয়ালৈ গৈছো, লোকৰ যেনিবা লগৰ কেইটাই লগ ধৰে আৰু
অ', অ', অ'। মই আগত তোমাৰ কেটাৰিং ভালেখন কৰিলো। মানে তোমাৰ এশমান কৰিলো, বহুত কেটাৰিং কৰিলো মানে
অ', মই ইমান নাই কৰা। মই তিনিখন চাৰিখন মান কৰিছো, এই মানে এনেকুৱা তোমাৰ লগৰ কেইটকাৰ লগত সিহঁতৰ মানুহ নাথাকিলে লৈ যায় মানে মোক।
অ' অ' আমাৰ আকৌ তেনেকুৱা নহয়, আমাৰ মানে মই থাকোৱৱেই পাৰমান্টে।
অ' মোৰ আকৌ তেনেকুৱা নহয়।
তাৰপিছতে তোমাৰ ডেলিভাৰী লাগিলো, একমাহ কৰিছো ডেলিভাৰী আৰু।
অ', তোমাৰ হাৱাজানত এটা কেটাইং গ্ৰুপ আছে, আতিথ্য কেটাইিং বুলি, চিনি পোৱা নেকি?
নামটোও শুনিছো, চিনি তেনেকে নাই পোৱা দেখোন।
অকমান উলিয়াবা হোও, কাম এটা আছে মোৰ।
কেলে, কেটাইঙত লাগে নে?
কেটাইঙত নাই, কেটাইঙত নালাগে, আছে কাম এটা কম পিছত।
অ অ হ'ব, অ অ হ'ব।
চাৰি।
ঠিক আছে, হাৱাজান।
অ', দিজিতক সুধিলে গম
অ অ।
সুধিবা হু এ গম পাবা মানে আৰু।
উম উম ঠিক আছে, হ'ব দিয়া তেন্তে।
হ'ব, অ।
অহ।